হেল্লৌ!
হেল্লৌ!
অঁ!
ক কি কৰিছ?
মই এতিয়া এ কাপোৰ কেইটা - কেটামান ধুই কাপোৰ অলপ ধুই উঠিছোঁ মেলিব আছে তাৰপা- বহি আছোঁ এনেই। এ স্কুল গ'ল তাই -
অঁ গ'ল।
অঁহহহ- তাৰপা ইহঁতে কি তই কাম হোৱা নহয় নে কি?
মোৰ কাম হ'ল দোকানৰ পৰা আহিবগৈ লাগে। যাব লাগে দূকানত -
কি আনো-
ক-
কি আনগৈ বোলো দোকানৰ পৰা?
এ হেৰি পইচা এটা আনি উলিয়াই আনো গৈ। মানে হেৰি যে মিটিং আছে।
অঁ হহহ গোটৰ মিটিঙত আছ নেকি?
অঁ আছো যে সেইটো কাৰণে মোক।
এইয়া ল লতাইটো।
লতাই নহয় আত্মসহায় গোট।
অ হয়।
গোটত। অ। তাত বন। ঠিক আছে। হয়। তোৰ মাত টো আহা নায়?
পাত আনিব গৈছা নেকি।
অ গছ তই হেৰিত যা এ ৰথনী যত পাতি আছিলো সেইখিনি জেগালৈ যা।
অ সেইখিনতে আছো দে।
অ।
মাজতে মানে ইয়াৰ চৰাই কেইটামান আহে যে খেদিব বাঁহা বনাব আহে যে মোক। খেদি বান্দাত খেদিব লাগে সেইকেইটা নহলে বাহা বনালে আকৌ দিগদাৰ হ'ব। নহ শান্তি তাকে ওচৰতে বহি থাকিব দি গৈছে।
আহিছিলা সিহঁতি।
অ কি বেছি সময় নপহিলা।
বেছি সময় নবহিলে এই চচ মাছহে এৰি থৈ গল ভন্দ।
কোন যোগ? দ্বাগশ যোগ।
অ।
ক'লে ফন কৰি।
নাই শানন্তি নিজে ফোন কৰিছিলে
তাপা।
আটা কচ ম আহ নাজানো ভালকে থৈ দিব দিছে আৰু নিব নাহে চাগে আৰু
ভাব লাগিব নহয় ভাইটি থকা
কি? অ থাকিলে লৈ যাব দে বুইছ। কি কলে লৈ যাব কি গলে লৈ যাব বোলো দে।
সি আকৌ কেতিয়াই।
অ সেই কেতিয়াবা গ'লে।
লাগিয়ে থাকে গৰ।
অ কিইজনী আহিবও পাৰে আকৌ নিবলৈ মই নাজানো। ভালকে খালি থৈ দিব দিছে আ।
হাইও কোনো চ আহ য হাৰ ধুনাই দিয়া। সফালে অহা মানুহ নাই আও। ভাইটি দোকান গ'ল নেকি? ভাইটি দোকান গ'ল। হেল্ল'। শুনি আছ। শুনি আছনে?